কোৱা।
অ কি কৰি আছা?
এনে শুই আছো তুমি।
এ মই ঘৰ গৈ আছো।
অহ।
তাৰপিছত খালা? নাই মই খাম ঘৰত গৈ তুমি
অ মইতো খালো
কি দি খালা
মই আচাৰ আৰু ভেন্দি ভাজা দি খাইছো মাছ বনাইছিলে মই অ মাছ বনাইছিলে একো ভাল মই মাছ নাখাও সেই কাৰনে আচাৰ আৰু ভেন্দি ভাজা দি খালো
কালি ক'ত গৈছিলা
মৃত্যুঞ্জয় মন্দিৰ গৈছিলো
অ ভাল লাগিছে নে
বহুত ভাল লাগিছে
অ অ সচা বহুত ধুনীয়া চালে এনেকা লাগে মই যেতিয়া গৈছিলো মই যেতিয়া ফা মই ফাৰ্ষ্ট টাইম এ গৈছিলো এবাৰেই গৈছিলো ফাৰ্ষ্ট টাইম এ গৈছিলো এইয়া সেইয়া অ পূজা যেতিয়া দি আছে নহয় আৰতি কৰি আছে আৰ ৰাতিৰ টাইমত গৈছো পাই গৈছো তাতে ৰাতি তাৰপিছত আৰতি যে যেতিয়া কৰি আছে ন
অ
মোৰ মাৰ চকুৰ পৰা যে পানী ওলাই আছে নিজে নিজে
কিয়
নাজানো কিয়
মোৰ ওল মোৰ এই চকুৰ পানী ওলাই নাই ভালেই লাগিছে মানে মানে
ইমান ভাল লাগিছে নাজানো কি হল কেতিয়াও মই এনেকা মন্দিৰ
মানে মোৰ ভাল লাগিছে কোৱাচোন অলপ অলপ বৰষুণ পৰি আছে ন মানে অলপ অলপ একদিন যেতিয়া বৰষুণ পৰি আছিলে আৰু বহুত মানে পুৰা ঠাণ্ডা হৈ গৈছিল জেগাতো আৰু মানে তোমাৰ এই যে ঢোল চাৰিটা পাঁচটা ঢোল একেলগে বজালে তাৰ পিছত তাৰ পিছত আৰতি কৰিছে বহুত ভাল লাগিছে যাই কেনে পূজা দিছো পানী ঢালিছো অ দুধ ধালিছো
উম
ভালেই লাগিছে তাৰপিছত যাই তাই এ এ ছাগলী বিলাক আছে না কলাক মানে পূজা দিছিলো যে তাৰ পৰা আৰু জিনিচ কিনি লৈছিলো
হম
তাৰ পিছত এই ছাগলী বোৰ ক'লা খুৱাইছো পিছে পিছে পিছে ফুৰি আছে তাৰপিছত তাত
কি বনাই
খাপ আছে না খাপ
উম
ইহঁতে বিল বনাই নে বিল বনাই ন খাপৰ এ তিভিত যে দেখায় এনেকা কৰি সিহঁতৰ ঘৰটো মানে ঘাপৰ ঘৰটো চাইছো
অ',
তোমাক ফটো পাথা ফটো দেখাম।
উম, পথাবা।
অ', তাৰ পাছতে আহ তাৰপাছ মই আইতা, বা, বাৰ ল'ৰা। তাৰপিছত মোৰ মা আৰু দাদা।
অ'।
তুমি সিফালে এটা হোটেল আছে, তাতে নিৰামিষ ভাত খাই লৈছো।
আমিও চেইদিন নিৰামেষ খাইছিলো বহুত ভাল লাগিছে গৈকিনে।
মোৰো বহুত ভাল লাগিছে মন্দিৰটো ইমান ধুনীয়া চাবলে।
যাওঁতে যাওঁতে ৰাতি হৈ গৈছে। ছটা-সাতটা মানত মানে তাতে গৈছো। মানে পাইছো যেতিয়া মানে অ', মানে আৰতি হব। তিটাই
অ', মই তো ৰাতিপুৱা গৈছো ন। তোমাৰ এঘাৰটাৰ বাজত এঘাৰটা টাইমত আৰতি হৈছে।
অ', আমাৰ খন্দাত সন্ধিয়া টাইমত। গৈছিলো বহুত ভাল লাগিছে, কিবা মানে আমি আৰু এটা বেলেগ, বেলেগ মন্দিৰত গৈছিলো না যেনেকা এ, আৰু এটা মন্দিৰ আছে ন শংকৰ মন্দিৰ। নামঘৰ যে। নাই, নাই ক'ত মানে তাতেই আছে। এই মন্দিৰটো এই নামঘৰটোত গৈছিলো, নামঘৰটোত গৈছিলো। তাৰপিছত নামঘৰটোৰ পিছত তাৰপিছত হ'ল এই মন্দিৰটোত গৈছোঁ মৃত্যুঞ্জয়।
অ'।
তাৰপিছত এই আৰু এটা আছে ন শংকৰ শংকৰ মন্দিৰ মেইন টো যে যেতিয়া য'ত টুপি- চুপি বনাই ৰাখিছে জু জুবিন গাৰ্গৰ অ', তাতেও গৈছিলো।
অ'।
তাতে গৈছিলো সেইটো কাৰণে ৰাতি হৈ গ'ল।
অ, আমাৰ লগত ৰাতি হোৱা নাই। তিনিটা দুটা বজতে আহি গৈছো, কিয় কচোন মানে এ, এক নম্বৰ কথা প্ৰাইভেট গাড়ী লৈ গৈছিলো, তাৰ পিছত ধল গাড়ীটো স্পিডে চাৰি আহিছে তাৰপিছত খাই কিনাৰ ইমান ঘ আমাৰ লগত ফুৰাই নে খালি মন্দিৰ গৈছো, যাই কেনে পূজা দিছো অলপাম বহিছো বহি কেনে হোটেলত খাই খালো খাই কেনে আহি গৈছোঁ।
অ ড্ৰাইভাৰটোও লগত গৈছিলে।
ক'ত?
মানে দোকান মানে গাড়ীৰ ড্ৰাইভাৰটো অ লগত গৈছিলে।
অ', ত কোনে গাড়ীটো কোনে চলাব।
উম আৰেএইটো কোৱা নাই খাবলে।
খাবলে। খাবলৈ বাই ড্ৰাইভাৰক তোক কৈছিলো খ খোৱাৰ কথা তাই ভাত নাখাই, চাহ খাব তাক চাহ খোৱাই দিছে।
অ'। হয় এইটো বাপাৰ।
অ'।
এইটো কলো এইটো বেপাৰ, তাৰপিছত আৰু কতো যোৱায়েই নাই।
ক'তো যোৱা নাই, আহি গৈচোতো ঘৰত। মোৰ মানে কি কুৱাচোন? গাড়ী লৈ গৈছো ন, মোৰ মাথাটো ইমান ঘূৰাইছে মইতো বমি কৰি দিলো হয়, হৈ নে। এহ, ভোমৰাাগুড়িৰ বীজ মানে ভোমৰাগুৰি বীজটো পোৱাই নাই। তাৰ পৰা মই মাথাটো ঘূৰাই আছে, মই মাথা ঘূৰাই আছে।
তুমি গাড়ী চড়ী নছলা যে। মেইন কথা তমি গাড়ী নছলা যে।
তাৰ পিছত কিছো কোৱাচোন, যে ব্লেকিং হোৱাইট মাৰ্কাৰ মাৰ্কিং কৰা আছে না সেইটোৱ চাই-চাই চাই গৈ- গৈ-গৈ মোৰ মাথাই পুৰা ঘূৰাই দিছে।
অ, এই মেইন কথা তুমি গাড়ী চাড়ীত নছলা যে। অভ্যাস নাই ন' বেছি সেটো কাৰণে।
তাৰপিছত কৈ হৈছে মই তেনেকা চুকুম মানে চকুতো বন্ধ কৰি কেনে
উম, অ,
আহা টাইমে প্ৰব্লেম পোৱা নাই যাবা যোৱাৰ টাইমত প্ৰব্লেম হৈছে মোৰ।
তে খাই এ উপাচ আছিলা নেকি?
নাই-নাই মই অলপ খাই লৈছিলোঁ।
অ',
নিৰামিচ অলপ খাইছিলোঁ মই।
অ, নাই ঠিকে আছে ইমান দূৰ জাৰ্ণি কৰি যে নিৰামিচ মানে একো নাখাই পিনে একো নাখাই পিনি যাব নোৱাৰি। মই-মই মই গুছি গৈছিলোঁ। অ, মই গুচি গৈছিলো - মই গুচি গৈছিলো এ যেতিয়া ইয়া-ইয়ত গৈছিলোঁ নামঘৰত একো খোৱা নাই এত এটা মানে এটা টুকুৰাও খোৱা নাই চবে খাইছে মই খোৱা নাই। মোৰ মানে মেইন সঁচা মোৰ ভোকে নালাগে মন্দিৰ-চন্দিৰৰ কথা পাতিলে ন' মোৰ ভোকে নালাগে। ভোকটো মৰি যায়।
মোৰ এই যে মন্দিৰ-চন্দিৰ কথা পাতিলে আৰু বেছিকেনে বেছি কৰি ভোক লাগে।
হে হে
মই এনে এনে যে মানে ৰাতিপুৱা মই নাখাও ভাত-চাত মই নাখাওঁ মানে বিৰ্নি চিমান নাখাওঁ, মই টোপনি দিলে যে এঘটা মানত উঠো। তাৰপিছত ক'ত আৰু খোৱা হ'ব নাখাওঁ আৰু কিন্তু কা কালি মানে মই টোপনি দিয়া নাই না এইকাৰণে ভোক লাগি গৈছে মোৰ। মোৰ পেটৰ বিষ উঠি গৈছে বুক'। নিকিতা বাহতে যাব ক'ত কোৱাচোন? অ মোৰ মোৰ বা আছে যে তাই কৈ আছে কি শ্ৰাৱণ মাছত প্ৰথম সপ তাহ যেম এই যে ঢেকীয়াজুলি মন্দিৰটো আছে ন, তাত যাব। পানবাৰী মই তাই নাজানে মই গৈছোঁ মোৰ ঘৰত নাজাব বুজিলা ইমান দূুৰৰত মই গৈছোঁ ফ্ৰেণ্ডৰ লগত তাৰ পাছত মোক কই কি এ তই যে কৈছিলি চাদা মন্দি চাদা মন্দিৰ সিটো ক'ত কছো আছে, মই মানে মই তো এনেই জানোয়ে মই কৈছো ক'ত ক কি ঢেকিয়াজুলি যাম অ তই যাবি ন, চাদ মন্দিৰ চাদ মন্দিৰ চিলাই আছ' যে সেইটো হয়। বহুত ধুনীয়া জেগা ন তই বহুত ধুনীয়া বলে, মই বোলো ভাবি আছোঁ মনত মোৰ হাঁহি ওলাই আছে।
তুমিতো গৈকিনি আহি গ'লা
অ'ক ইমান ধুনীয়া তই চাবি এবাৰ ইমান ধুনীয়া বলে, মই ফটো চাইছোঁ ইমান ধুনী নীয়া বোলি, ইনকম ঢেকীয়াজুলিত হয়। কোনো কোনো নাই, মোৰ না, ইমান হাঁহি উঠ উঠি আছে। মই মানে মোৰ ঘৰলৈ যে উ পা বোলে এটা মাহী আছে। তাক কৈছোঁ, তাৰ লগত মই ফ্ৰী হয়। তাক কৈছোঁ, মই ফ্ৰেণ্ডৰ লগত এনেকে এনেকা জাগাত গৈছোঁ। তাইও ন, মোৰ ফালে হাঁহি আছে, মইও তাৰ ফালে চাই হাঁহি আছোঁ। বায়ো হাঁহি আছে। বায় মানে হাঁহিছে। মই চাদা মন্দিৰ, চাদা মন্দিৰ কৈছোঁ যে। সেইটোৰ কাৰণে, কিন্তু, সেইটো মই এটা নাজানো, মই গৈ কিনে আহিও গৈছোঁ। চো' তাকাকে যাম অ'। মাৰিব কৈ দিব মানে? কাক ক'ব, উম মাৰিব মোক?
কিয় দিদিয়ে মাৰে নিকি?
মানে, এইবোৰ কৰিব নিদিয়ে না? মোৰ দিদি মোৰ দাদাৰ নিচিনাই হয়। মই ঘৰত যদি চবছে বেছি মাইৰ খালোঁ। দিদিৰ পৰাই খাইছোঁ। সৰুৰ পৰাই দিদিৰ পৰাই মই মাইৰ খাইছোঁ। মোৰ মাৰি কেনে নাকৰ পৰা তেজ, তেজ ওলাই দিছে। অ', দুপৰীয়া টাইমত শুব লাগে, মই নুশুওঁ। ইয়াতে-তাতে, মানে-মানে, বাহিৰত নাযাওঁ, বাউণ্ডৰীৰ ভিতৰতে খেলি থাকোঁ ন। কিয় খেলিম মানে, তাইও শুব, মো ক মো ক এই কৰিব টোপনি দিয়াব।
অ'।
এনেকা আছিলে।
অ'। তাৰ পিছত মই ফাৰ্ষ্টত গৈছিলোঁ, যেতিয়া ফাৰ্ষ্ট ফাৰ্ষ্ট। এয়া যে আমি হেৰি গৈছিলোঁ। এয়া শিৱৰাত্ৰি আছিলে নহয়, শিৱৰাত্ৰি, শিৱৰাত্ৰিত গৈছিল। তেতিয়া নতুন নতুন দোকান, দোকান-চোকান একো খোলা নাই। দেওবাৰে গৈছিলোঁ। সোমবাৰেতো শিৱৰাত্ৰি মানে, দেওবাৰতোতে শিৱৰাত্ৰি আছিল ন? দেওবাৰ নিকি?
অ'।
তেতিয়া আছিলে, ফাৰ্ষ্ট দিন গৈছিলোঁ আমি দোকান একো দিয়া নাই মই পুৰান মানে উপাস মানে। একো খোৱাই নাই, তাৰপিছত এ মানে নকৰোঁ মোৰ, মই নকৰোঁ ভাবিছোঁ, মই মন্দিৰৰ পৰা আহি কিনে কিবা খাই দিম, পিছত মন্দিৰ যাওঁতে যাওঁতে দেৰি হৈ গ'ল, বাৰটা-এটা বা বাজিলে মই হা তাত পিছতে তিনিটাই বাজিল, তাৰপিছত তাত গৈ কিনি তাত গৈছোঁ, যাওঁতে যাওঁতে চাৰিটা-পাঁচটা বাজিলে।
অ'।
কিনি মানে বহি কিনি, ফটো-ছটো উঠিলোঁ, পূজা-চুজা দিলোঁ। মানে দোকানতো মাত্ৰ দুটা। দোকানৰ মাজতো, মানে, একো, মানে, ভাল, মানে পূজা দিয়াৰ নিচিনাকে একো নাই, খালি ধূপকাঠি, ফুল-ফুল, চুল, এইবিলাক আছে, ফুলো নাই, মই ফুল, ফুলো নাই। একো নাই মানে ফুল-ফুল।
অ ফুল নাই
ফুলো নাই মানে নতুন দোকান দিছে আইডিয়াও নাই কি ই মন্দিৰত কিবা লাগিব ন ভাবিছে ইমান ভিৰ নহব ইমান ভিৰ হব যে মানে গম পোৱা নাছিলে তাৰপিছত উম, মই মানে ই নাৰিকল ফল-চল দি, ধূপকাঠি-চুপকাঠি জ্বলাই কিনি মানে পূজা দিছো আৰু মানে তাতে যি আছে। খাবহে গৈছো, তাৰপিছত ন। হা? মোৰ ফ্ৰেণ্ড, মোৰ ফ্ৰেণ্ড চাৰি, তিনিজন।
অ' কালি ক'ত ফুৰিব গৈছিলা?
কাত কালি এইয়া গনেশগুৰি ফালেই আহিছিলো মই আৰু মোৰ লগৰ।
অ'।
তাৰপিছ অঁ তাৰ পিছত হ'ল গ'লো তাৰপিছত মই মোৰ ফ্ৰেণ্ড কেইটাক কৈছো ব'ল যাও সেই